অ'
অ', শুনা পাই আছা নে?
অ', পালোঁ।
অ', অ', কি কৰি আছা?
এনেই বহি আছোঁ। তুমি?
মই- ময়ো এনেই বহি আছোঁ।
অ'।
উম, ভাত খালা?
নহয়, মই মানে মন্দিৰৰ পৰা আহিছোঁ যে, এতিয়া মায়ে বনাই আছে। খাম আৰু।
আচ্ছা, আচ্ছা। খবৰ ভাল তোমাৰ?
অ', তোমাৰ?
উম, মোৰো ভাল দিয়া।
তুমি ভাত খালা নে?
মই খোৱা নাই এতিয়ালৈ, খাম অলপ পিছত। উম।
অ', কোনে বনাই, তুমি বনোৱা?
হা, হা!
ভাত কি তুমি বনোৱা?
ভাত মানে আজি ঘৰত মাহঁতে নাই অলপ বাহিৰত ওলাই গৈছে ত' মই বনালোঁ। কেতিয়াবা মই বনাওঁ, কেতিয়াবা মায়ে বনাই সেনেকেই।
অ', কোনটো ক্লাছত পঢ়ি আছা?
মই মোৰ এইবছৰ ডিগ্ৰী কমপ্লিট হৈছে।
অ'।
অ', তুমি, তুমি কি পঢ়ি আছা?
মই মানে ফাৰ্ষট ইয়াৰ এডমিচন ল'লো আৰু বি এ।
অ', বি-বি এৰ।
অ'।
অ', অ', গুৱাহাটীৰে নে তুমি?
নহয়, মই তেজপুৰৰ হয়।
তেজপুৰৰ। আচ্ছা, আচ্ছা। কি মেজৰ কিহত লৈছা?
মই মেজৰ অসমীয়াত লিছোঁ।
আচ্ছা আচ্ছা।
বাকী ঘৰত ভাল চবৰে?
অ' চবেই ভাল। তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মোৰ ডাঙৰ বা এজনী আছে, মা আৰু দেউত।
অ'।
অ' তোমাৰ?
মোৰ ফেমলিটো বহুত ডাঙৰ হয়। মোৰ আইতা আছে, মোৰ মাহী আছে অ' জইন ফেমিলি।
অ' অ' আৰু কোন কোন আছে?
মোৰ আইতা, মোৰ মাহী, মাহীৰ হাজবেণ্ড তাৰপিছত মাহীৰ লৰা ছোৱালী মানে মোৰ বা আৰু দাদা। তাৰপিছত মোৰ মা আছে তাৰ পিছত মোৰ নিজৰ দাদা। তাৰপিছত তোমাৰ মোৰ এটা বা আছিলে তাতো বিয়া হৈ গ'ল।
অঁ,
আৰু মই আৰু বাকী কুকুৰ, চুকুৰ মানে আছে আৰু।
অ' অ' কুকুৰো আছে তোমালোকৰ।
আমাৰ লগ কুকুৰও আছে মেকুৰীও আছে।
অ' আমাৰো আছে আমাৰ কুকুৰো আছে মেকুৰীও আছে।
অ' আমাৰ মানে ঘৰত তো আছেই আমাৰ ঘৰতটো আছে এটাই আছে ঘৰত। এইটো বাহিৰৰ কুকুৰ হয় জাৰ্মান চেফাৰ আৰু মানে ৰাস্তাৰ যোনবোৰ কুকুৰ কৈ থাকে ন সেইটো সেইবোৰ আমাৰ ঘৰতে খায়।
আচ্ছা আচ্ছা অ', অ', অ',
ধৰিব গলে আমাৰ আমাৰলোকৰ পৰা টোটেল ছেভেন এইটটা কুকুৰ আছে।
আচ্ছা আচ্ছা,
আৰু মেকুৰীও বহুত আছে মেকুৰীতো এনে আমাৰলোকৰ ঘৰত দুটা আছে। এটাই মাক মানে মাক এটা মাক মানে বাচ্ছা দিছে আৰু তিনিটা।
অ' অ'
আৰু এটা তাৰে বাচ্ছা হয়।
অ' ডাঙৰ হৈছে,
অ' পাঁচটা মেকুৰী আছে সেইটোতো সৰু সৰু মানে বাৰ দিন তিনিটা যে বাচ্ছা দিছে সেইটো মানে তোমাৰ দহ এঘাৰ দিন হ'ব আৰু।
অ' অ' অ' অ' আমাৰো দুটা কুকুৰ আছে। এটা ছোৱালী এটা ল'ৰা আৰু দুটা মেকুৰী আছিলে দুটা দুটাও ছোৱালী দুটাও ছোৱালী আছিলে এটা চোৱা এটা টা মেকুৰীজনীয়ে পোৱালি দিছে পৰহি পোৱালি দিছে তিনিটা।
অ' তিনিটা! আমাৰো তিনিটাই পোৱালি দিছে।
পৰহি দুপৰীয়া দিছে।
অ' ক'ত তোমাক ঘৰতে দিছে নে বাহিৰত?
আমাৰ ঘৰতেই দিছে। আমাৰ ঘৰৰে হয় মেকুৰী।
অ' মানে আমাৰ আমাৰ মেকুৰীটোত না মানে তোমাৰ আৰু এটা ৰুম বেলেগ ৰুম আছে ন তাতে বাচ্ছা দিব কাৰণে জাগা জেগা বনাই দিছো তাই তাতে নিদিবই ত তাই আহি কেনে আইতাৰ ঘৰতে দিব। তাৰপিছত আইতাৰ ঘৰত বিচনাৰ ওপৰতে দি দিছে বাচ্ছা।
এহে আমাৰো উম, উম, উম অ' নৰম নৰম জেগা বিচাৰে সিহঁত।
তাৰ মানে তাকো দিছ ছিলো মানে বস্তা চস্তা পুৰা নৰম চৰম কৰি দিছিলো। তাইদক বি আইতাৰ বিচনাতে পোৱালি দি দিলে।
উম আমাৰো এনেকুৱা অ আমাৰো মানে তলত এনেকুৱা অ' বস্তু এনেকুৱা প্লাষ্টিক টাইপৰ বস্তু পাৰি ওপৰত। কাপোৰ পাৰি দিয়ে কিন্তু তাই তলত নিদিয়ে বিচনাত আহি দিয়ে তাৰ পিছত এতিয়া কি কৰিব। পুৰণা কম্বল এইবোৰ থাকে ন পুৰণা কম্বল ফাষ্টতে প্লাষ্টিক পাৰি। বিচনাতেই প্লাষ্টিক পাৰি দিয়ে তাৰ পিছত কম্বল পুৰণা কম্বল তাৰ পাছত তাৰে ওপৰত কাপোৰ এনেকুৱা পাৰি কেনে ডাঙৰকে পাৰি দিয়ে তাৰ পিছত সেনেকে দিব দিছে। ছিলে আৰু কেতিয়াবা কি কৰে কাৰ্টুন পাই ন,
অ' অ', কাৰ্টুনতো দিয়ে।
অ' অ' কাৰ্টুনত আনি কেনে, কাৰ্টুনটো আনি, সেই তাতে প্লাষ্টিক আৰু এনেকুৱা কাপোৰ দি কেনে তাতে দি দিম। দিয়ে থৈ দিও, তেতিয়া সেনেকে দি দিয়ে পোৱালি কেতিয়াবা।
অ, আমাৰতো মানে ঘৰতে বি - বিচনাৰ ওপৰতে দিব, মানে তাত বেছি আৰাম লাগে বিচনাৰ ওপৰত দিবলৈ।
অ' অ', সিহঁতক আহ আৰাম লাগে।
অ, কুকুৰৰ পোৱালি আছিলে সাত- তামান আছিলে বা মানুহকতো আধাৰ আধি দিয়েই দিছো।
অঁ, কি ক'লা?
কলো যে কুকুৰৰো পোৱালি দিছিলে ন? সাতটা দিছিলে, মানুহকতো মানে ছটা না পাঁচটা মানুহেকে মানুহ দি দিলো। কিমান কুকুৰ পালিম অ।
উম সেনেকুৱাই। আমাৰ ছোৱালী জনীৰ অপাৰচন কৰাই আনিছে বাচ্ছা নোহোৱা।
অ।
তাই মানে এবাৰো পোৱালি দা দিবই নাপালে, তাৰ আগতে মানে আমাৰ মায়ে ক'লে যে অপ অপাৰচন কৰি আহো অ' অপাৰচন কৰি আনো বুলি। পিছত অপাৰচন কৰাই আনিলে।
সেইটো কি মানে বাহিৰৰ কুকুৰ নেকি?
বাহিৰৰ মানে সেনেকুৱা নহয়, ঘৰতে হয়, ঘৰ মানে ডেচী কুকুৰ হয়। আমাৰ ঘৰতেই ৰাখো, ঘৰৰে কুকুৰ।
অ'।
মানে কিতা মানে ঘৰতে বেছি বান্ধি ৰাখিলে বোলে কুকুৰবোৰ এগ্ৰেচিভ হৈ
অ' আমাৰ আগৰ এটা আছিলে ন, সেইটো এনেকা হৈ গৈছিলে।
উম ঘৰত বেছি ৰাখিলে বোলে এগ্ৰেচিভ হৈ যায়। ত' আমাৰ মায়ে কি কৰে,
খঙাই যাম, আমাৰালোককো মানে আমাৰ যোনটো আচিটো পাহাৰো আছিলে, এইটো পিটবুল কুকুৰটো আছে ন, সেইটোৰ কৰ্চ আছিলে, এইকাৰণে বান্ধি বান্ধি ৰাখ। কিছো যে পুৰা মানে আমাকে কামুৰি দিছিলে, কিন্তু ছয় বছৰ ন সাত বছৰ আছিল তাৰ পিছত তাই ঢোকালে।
অ অ ত আমাৰ এ ৰাতিপুৱাই এবাৰ এৰি দিও। ত মানুহৰ লগত বোলে ঘূৰা ফুৰা কৰিব লাগে সিহঁতেও। নহলে অচিনাকি মানুহ দেখিলে ভোকে ন মানুহ চানুহ চিনি নাপালে।
অঁ।
উম।
কোৱা পিছে ভাত খেলা নে?
ভাত নাইখোৱা অলপ দেৰিকে খাম। উম অলপ পিছত খাম ভোক লগা নাই এতিয়ালৈ। আজি বইল দালি বনাইছিলো। আৰু চিকেন চিকেন বইল বইল দালি।
বইল দালি মানে?
বইল দালি মানে বইল দালিটো সেনেক কে তেল চেল নামাৰাকে যে দালি বনাই ন
অঁ অ অ।
উম উম। সেনেকুৱা দালি বনাইছো আৰু চিকেন আছিলে আৰু তোমাৰ দালি দালিৰ পকৰি বনাই ন।
অ অ।
সেয়াই বনাইছো। তোমালোকৰ কি বনাই আছে?
মই নাজানোৱেই মাই কি বনাই আছে।
অহ।
মই ৰান্ধিবলৈ নোৱাৰো কাৰনে মায়ে কি বনাইছে নাজানো যেতিয়া দিব খাবলৈ তেতিয়াই গম পাম।
আচ্ছা আচ্ছা, তোমাৰ দাদাই কি কৰি আছে পঢ়ি আছ নে?
নহয় তাৰ ইলেকচি মানে লাইটৰ কামৰ ঠিকাদাৰ হয়।
আচ্ছা আচ্ছা।
নহয় মোৰ দুটা দাদা আছে, এটাটো তোমাৰ অৰুণাচলত পি ডাব্লিউ অফিচত চাকৰি কৰে। আৰু এটা ঠিকাদাৰ হয় লাইটৰ।
উম।
কোৱা পিছে?
অঁ। কোৱা আৰু বাকী অঁ ক এইবাৰ কামাখ্যা কামাখ্যা মন্দিৰত আহিছে মই কমাৰ্চত পঢ়িছিলোঁ।
অঁ।
উ কমাৰ্চৰ মাৰ্কেটিং মেনেজমেন্ট উম।
অঁ এতিয়া কি কৰিব ভাবিছা?
এতিয়া মানে মই এতিয়া কম্পিউটাৰৰ ক'ৰ্চটো কৰি আছো। এবছৰতো সেয়া কৰি আছো। উম।
হা
হায় ছেকেণ্ডাৰী ৰিজাল্ট কেনেকুৱা হৈছিলে?
এ মোটামুটি ভালেই হৈছিলে, মানে মোৰ কি হৈ হৈছে জানা
অ' কি হৈছিলে? অ' কোৱাচোন
ৰ'বা ৰ'বা অলপ ৰ'বা।
অ অ অ অ
হেল্ল'
অ অ কোৱাচোন
কলো কি মানে মইতো মানে ওৱানৰ পৰা টেনলৈকে তোমাৰ বেংগলী মিডিয়ামত পঢ়িলো ন উ পোৰা তাৰ পিছত ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মোৰ হৈ গ'ল এছামিচ। সেইকাৰণে মানে মোৰ পোৰা প্ৰব্লেম হৈ গৈছিলে। মই কেনেকে লিখিম ন মই এছামিছ ক'ব মানে মোৰ কথা গম পাই আছে মানে ইমান ক'ব নোৱাৰো মই অসমীয়া
অ অ
অ আৰু মই বেংগলী হয় আৰু সৰু পৰা চব মানে বেংগলী পঢ়িছো বহুত মানে এইকাৰণে মান তাৱতো মোৰ মানে এ অসমীয়াত লিখি কেনে তও তো মাৰ মানে তাও যে লিখিছো পাছ কৰিছো সেইটোৱে মানে বহুত।
ডাঙৰ কথা
অ
হেল্ল'
মই ছেকেণ্ড ডিভিশনে মাৰিছো ফাৰ্ষ্ট ডিভিশনৰ আশা আছিলে কিন্তু পাৰা নাই আৰু। বানাম চানাম এইবোৰ ভুল হৈছে।
হেল্ল'
অ' কোৱা।
অ মানে মোৰ এতিয়া অলপ কাম আছে মই সেইখিনি কৰো এতিয়া ফোন ৰাখো হা।
অ অ হ'ব
অ' ৰাখিছো।